হেল্ল
হেল্ল'
উম, কি খবৰ বন্ধু।
হয়নে
হুম!
হে হে
কি কৰি আছা?
এ মই এনেই লেপটপ টিপি আছিলো।
আচ্ছা, এনেই টিপি আছা নে?
এ এনেই আমি কি ক'বা আৰু বন্ধ যে বন্ধত উম পুৰা তিনটাই ইটো - সিটো অঁ, মোক কি গোটেই দিনটো পৰি পৰি ম'বাই মুভি চাই আছোঁ। ৰীল চাইছোঁ কি ক'বা আৰু ৰাম
কি ল ইমান চাইছে অ ' ম'বাইল বেছি মানে, লেপটপ বেছি চালেটো মোৰভাগৰটো চকু-তকু বিষাই যায় একদম পুৰা। স্কিন টাইম বেছি হ'লে বেয়া। গম পোৱা নাই স্বাস্থ্য কাৰণে।
বুজিছা নাই?
উম।
স্কিন টাইম বেছি হ'লে বহুত বেয়া।
আকৌ তুমি চাই আছা? তুমি স্কিন টাইম বেছি
সেইটোৱে মই কমাবই পৰা নাই অ'। মোৰ তেৰ ঘণ্টা, চৈধ্য ঘণ্টা হয়গে স্কিন্ টাইম। কি হৈছে জানো? ইমান সময় কেনেকৈ পাৰ হয় গমেই নাপাওঁ অ'।
আচ্ছা অলপ কমাব লাগিব। তুমি অলপ নিজকে মানে ধৈৰ্য ধৰি এইটো কি বুলি কয়? অলপ দেৰি ম'বাইলৰ পৰা আঁতৰি আঁতৰাব লাগিব কিবা এটা কৰি হ'লেও। নহ'লে তোমাৰ বহুত প্ৰব্লেম হ'ব গম পোৱা নাই?
উম, সেইটোৱে জানানে? সেই বিশেষকৈ ইনষ্টা বিশেষকৈ ইনষ্টাগ্ৰাম ৰীল চাবলৈ আৰম্ভ কৰিলে সময় হিচাপে নাথাকে। কেতিয়া সময়
অঁ, সেইটোৱেটোক' ন'? ইনষ্টাগ্ৰামত বহুত তোমাৰ মানে অকমান চাই দিয়াৰ লগে লগে অট'মেটিক হাতটো আহিয়ে যায়। স্কল কৰি কৰি তোমাৰ তিনি, চাৰি ঘণ্টা গুচি যায় গমেই নাপায়।
আ আ আজিকালিটো আমনি লাগিলেও মো পাৰি যাব। নহ'লে মানে একো মন যোৱা নাই হ'লেও মো ম'বাইল চাই চাই থাকো। সেইকাৰণে ইমান স্কিন টাইম বাঢ়িছে।
এনেও কিবা এটা এ মানে মোবাইলটো ওচৰৰ পৰা একমিনিট আঁতৰি গ'লেও কিবা-কিবি লাগি যোৱা নিচিনা লাগে আজিকালি।
অঁ আৰু তোমাৰ চোৱা, খোৱাৰ আগত বহুত টোপনি ধৰি থাকিলেও মোবাইল চালেহে শুব পাৰোঁ।
উম, মইটো আজি-কালি ভাত-চাত খাৱাৰ সময়টো মোবাইল টিপিয়ে খাওঁ ন '। কমাবও পৰা নাই একেই অৱস্থামোৰ।
মোৰো ঠিক একেই অৱস্থা হৈছে। পঢ়িবলৈ বহো কিন্তু নটিফিকেচন আহিলেই মন আঁতৰি যায়। বুজিছানে?
তাকে পাই কি যে হ'ব আৰু আমাৰ। চকু বেয়া হ'ব নিচিনা লাগিছে মোৰ।
তাকে একো নাই নটিফিকেচন অহাৰ পিছত মই ভাৱিলোঁ কি কৰিম, কি কৰিম বুলি। তেতিয়া মই ক'লো যে নটিফিকেশ্যন বন্ধ কৰি দিয়ক। হ'লে হ'লেও অপেন ক ' এপটো অপেন কৰি পেলাই চাওঁ। কিবা আহি
এতিয়া আম এতিয়া মোৰ এনেকুৱা কেনে এনেকুৱা হৈছে যে মোৰ পাঁচ মিনিটৰ মূৰে মূৰে মানে ম'বাইলটো অফ হৈ থাকিলেও, নতিফিকেশ্যন নাহিলেও যে কি হ'ব, ইষ্টাগ্ৰাম আৰু হোৱাটছএপটো খুলি চাওঁৱেই। কি যে এনে কিবা হেৰি অভ্যাস হৈ গ'ল মোৰ ভাগ।
মোৰো এনেকুৱাই হৈছে।
মোৰো এতিয়া স্কিন টাইম চোৱা নাই। ষোল্ল, সোতৰ ঘণ্টা হৈছে এইকেইদিন বন্ধ যে।
আৰু চোৱা হাঁ, মই স্কিনত লিমিট লগাই থৈছোঁ মানে কিবা এটা এপট লিমিট লিমিট লগাই থৈছোঁ। আনকি মই ছাবস্ক্ৰীপ্ চনদিও এটা এপ কিনিছো তাত মানে লিমিট লগাই থলে মানে অফ কৰি থব নোৱাৰি
হয় নেকি
হ'লেও হলেও মই বাইপাছ কৰিছো কেনেকে জানেনে নাই
কেনেকে
তোমাৰ এই টো ছেটিঙত গৈ পেলাই ইউজাৰত গৈ পেলাই গেষ্ট ইউজাৰত গৈ পেলাইতো আহিছো
আচ্ছা তেতিয়াহ'লে তোমাৰ লাভটো কি থাকিল
সেইটোয়ে কেনেকে কি কম আৰু জানো
মইতো এতিয়া ইনষ্টাগ্ৰামতটো ডিলিট কৰিম বুলি ভাবি আছো এতিয়া ইনষ্টাগ্ৰামত ডিলিট কৰিলেও অলপান বেছিকে চচিয়েল মিডাৰ পৰা আঁৰি আহিলও ঠিক নহয় ন নিউজ চউজ বিলাকো পাই থাকো মাজে সময়ে
এ নহয় মানে মই তোৰ ৰিক্টিভেট কৰিছিলো দুদিনমান কৰিলো আকৌ এক্টিভেট কৰিদিলো বে
অ মইতো আগতে পৰীক্ষা অহাৰ লগে লগে ডি ডিক্টিভেট কৰো তাৰ পৰা পৰীক্ষা অ এদাই হোৱা দিনাখনীয়া এক্টিভি কৰি পেলাই পুৰা ধুনীয়াকে ৰিলচ চাওঁ কিবা পোষ্ট ষ্টৰি লগা এনেকুৱা হয়ে আৰু
অ ৰিলচত কেতিয়াবা ভাল তথ্যও থাকে ন
হয় হয় মানে ভাল তুমি ভাল চাই থাকিলে ভাল পঢ়া কথা বা নিউজ কাৰেণ্ট এফয়াৰছ বুজা থাকিলে এনেকুৱা টিকছৰ ওপৰতে চাকজেচন দিয়ে তুমি বেয়া বস্তু চালেহে বেয়া তোমাৰ বস্তু আহিব তোমাৰ ভিডত
আৰু মই ডাক্তৰৰ কো দেখিছো বুজিছানে
হয় নেকি
অ ডাক্তৰে কৈছে খোৱাৰ আগত মোবাইল কম ব্যৱহাৰ কৰিবলৈ
অ মানে ওচৰত মোবাইল ৰাখিবই নালাগে ৰেডিয়েচন আহে ন ৰেডেচন নৰ কাৰণে অলপ মানে তোৰ প্ৰব্লেম সম্ভত বহুত
উম উম উম মই ভাবিছো ৰাতি দহ বজাৰ পিছত মোবাইল নাচাম বুলি মই ঘোষনা নাভাবিছো যে দহ বজাৰ দহ বজাৰ পিছত মোবাইল নাচাম বুলি তাৰ পিছত ৰাতিপুৱা সোনকালে উঠি পেলাই মোবাইল নোচোৱাকে অ মুখ চুখ ধূই পেলাই তোমাৰ এক্সাৰচাইজ কৰিবলৈ যাম বুলি
মইয়ো দুদিন এদিন কৰিয়ে তাপা নোৱাৰিলো আৰু মানে ৰাতি শুৱা সময়ত মোবাইলটো বিচনাৰ লগতে থাকেই তেতিয়া মোবাইলৰ লগত একেলগে টোপনি যাবি কেতিয়াবাতো মোৰ ফিলি্ম চিলিম চাই থাকোঁ বা ইউটিউব চাই থাকো লাগিয়ে থাকে ৰাতিপুৱা লৈকে চাৰ্জ খতম হয় বেটেৰী নাইকিয়া হৈ গচি যায়
অ এইটোতো বহুত বেয়া কথা ন বেটেৰী লাইফো বেয়া হ'ব
সেইটোটো মোবাইল মানে মই এইটো বহুত বেয়া আছে এনেকুৱা মোবাইল চাই চাই টোপনি গুচি মোবাইলটো লাগি থাকে ৰাতিপুৱালা চাৰ্জ নাথাকে মোবাইলতটো বন্ধ হৈ যায় একেবাৰে
কিতা কিতাপ পঢ়িম পঢ়িম বুলি ভাবিছো মানে মই ৰাতি দহটা বজাত খু দ মো দহটা বজাৰ পাছত মোবাইল নাচাম হা তাৰ সলনি মই কিতাপ পঢ়িম তাত গান শুনিম বুলি ভাবিছো সেইটো সম্ভৱ হ'ব নে
সম্ভৱতো সকলো বস্তুৱয়ে হব কৰিব পৰা উপতহে কথা আছে তোমাৰ কেপাচিটিটো তুমি কৰিব পাৰিবা নাই তোমাৰ ধৈৰ্য
সেইটোৱে ধৈৰ্যই
আৰে মই ত দুদিনমান তেনেকুৱা কৰিছিলোঁ মানে, তোমাৰ কোৱা আধা ঘণ্টা এঘণ্টা লৈকে মোবাইল চোৱা নাছিলোঁ। মোবাইলটো টেবুলত থৈছিলো, তাপা বিচনাত- কৰিছো। কিন্তু হয় মানে কি কবা বন্ধ কেইদিনত আকৌ কিবা অশান্তি লাগি আছে। মোবাইলতটো নহ'লে ফিলিম চাই আছো বহুত এতিয়ালৈকে মই পোন্ধৰখন ফিলিম চালো। চিনেমা।
আচ্ছা। আৰু শুনাচোন! তুমি কোনটো এপ বেছি ব্যৱহাৰ কৰা?
মোৰ এতিয়াতো মানে ফিলিম চাই আছো, ফিল্মৰ হে আৰু- চচিয়েল মিডিয়া এনেকুৱা কেইটাই বেছি হৈ আছে ন তোমাৰ ইনষ্টাগ্ৰাম। ইউটিউব আৰু- নেট মিৰৰ বুলি এটা আছে আমি মই চিনেমা চাওঁ য'ত ফ্ৰীকে।
পাম বাৰু।
তোমাৰ?
এ মোৰ মানে চোৱা হা! মোৰ লেপটপত বেছি টাইম যায় মানে মই মোবাইল নোছো। মানে লেপটপত- অনবৰত মোৰ ইণ্টাৰনেট কানেকশচন হৈ থাকে, ইউটিউব চলি থাকে। ইউটিউব অলপ চাওঁ, তাৰপিত গৈ পেলাই মুভি চাওঁ, মুভি মন নগলে আকো গৈ পেলাই ইনষ্টাগ্ৰাম চাওঁ। কি কবা আৰু খানা পিনাইও ভালকে হোৱা নাই।
অ মোৰ একে অৱস্থা, ৰাতি বহুত দেৰিকে খাই খাওঁগে ভাত পানী চবে খাই আজৰি হয়। মোৰ কিন্তু মানে লেপটপত মানে চাবলৈ ইমান ভাল নালাগে। মানে অকষ্ট- ভাল লাগে কিন্তু, এ মানে লেপটপতটো খুলি মেলি আকৌ দাঙি পাই ইফালৰ পৰা সি- ফাল কৰি থকা বৰ কষ্ট হয়, সেইকাৰণে মোবাইলটোকে লৈ পেলাই বিচনাত ধুনীয়াকৈ শুই শুই চাব পাওঁ। কিবা কিবি ৰিল পা ধৰক
আৰু আৰু কেতিয়াবা, কেতিয়াবা এনেকুৱা ইণ্টাৰেষ্টিং মুভি পাই যাওঁ নহয়, গো- গোটেই ৰাতিটো চাই থাকো। আকৌ ৰাতিপুৱা শু- শুলেও টোপনি নধৰে এনেকুৱা হৈ যায় মানে।
অ মইতো ৱেব চিৰিজ কিছুমান তেনেকুৱাই হয় ৰাতিপুৱালৈকে চাওঁ। স্কিন টাইম একদম পুৰা চব কি কওঁ তোমাৰ বিশ ঘণ্টা ওচৰা ওচৰি হৈ যায়গে।
সেইটোৱে, বিশ ঘণ্টা হয় কেতিয়াবা। বিশ ঘণ্টা নহয় মানে মোৰ হায়েচ স্ক্ৰীন টাইম ওঠৰ ঘণ্টা হৈছে। ওঠৰ ঘন্টাৰ আগত আগত যোৱা নাই মানে স্ক্ৰীন টাইম।
এতিয়া মই ভাবিছোঁ স্ক্ৰীণ টাইমটো কমাওঁ, কিবা এটা কৰো, চিনেমা টিনেমা চাই হ'ল আৰু বহুত- চালো আৰু নাচাওঁ আও। চচিয়েল মিডিয়াতটো অকনমান কমাওঁ বুলি ভাবিছো।
উম ময়ো ভাবিছো ভবাটো। কিন্তু সন্দেহে হয় ক আজিকালি নিজৰ ওপৰতে। পাৰ্মেন নাই কি কৰিম।
আহ
আকৌ আকৌ কমামগে দুদিনৰ পিছত আকৌ চাবলৈ ধৰিম। ভয়ো লাগে কেতিয়াবা কি হব ভৱিষ্যত! ভৱিষ্যত অন্ধ- কাৰে থাকিবনে, কিবা-
অ ব'লা, চেলেঞ্জা ৰাখো চেলেঞ্জা। এক্সেপ কৰিবা নাই?
উম কৰিব পাৰি অ। এনেকুৱা চেলেঞ্জা থাকিম। তুমি জিকিলে মানে মই তোমাক দ পাঁচ হোজাৰ দিম। তুমি হাৰিলে মানে মোক দিবা।
হ'ব পাৰে। পাঁচ হাজাৰ টকা হ'লে মানে যাৰ স্ক্ৰীন টাইম - অহা এসপ্তাহলৈকে কৰিম যদি স্ক্ৰীনটো, তোমাৰ কিম আঠ ঘণ্টাত তলত ৰাখিবলৈ ক'ম, আঠ ঘণ্টাতকৈ যদি কাৰোবাৰ স্ক্ৰীিন টাইম বেছি হয়
উম।
ই, তেতিয়াহ'লে পাৰ্টি দিব লাগিব, পাঁচ হাজাৰতো বাদ দিয়াহে ইমান। ভালকে কিন্তু মানে হাজাৰৰ উচৰা ওচৰী পাৰ্টি দিব লাগিব, পাঁচ হাজাৰ টকা বহুত বেছি হ'ব দেই। কিবা যদি ইম্পৰ্টেণ্ট ওলাই যায় তেতিয়াতো
যিমান বেছি থম না সিমানেই বেছি জুচ আহিব বুজিছা নে নাই?
সেইটোৱে অ' জুচটো আহিব বাৰু। ইডিট কৰি দিলে নহ'ব কিন্তু ফটো নিজেই চামগে কিন্তু মই মোবাইল, তুমিও আহিবা।
উ, আমি এটা কেফে এটাত লগ কৰিম দে তাতে চাম।
অকে। এতিয়া কি ভাত ভাত পানী খালা নাই?
উম, আহাৰ গ্ৰহণ অথনিতে কৰিলোঁ। তোমাৰ কি ক'বা আৰু আহাৰতো আজি ইমান ইমান নাছিল, কালি ৰাতিয়ে মাংস বনাইছিলে। সেইটো থৈ দিছিলে, সেইটো খালো তাহা আলু ভাজি আছিলে তোমাৰ তাত তিলৰ আচাৰ, তিল নহয় এইটো সৰিয়হৰ আচাৰ, বগা সৰিয়হ যে থাকে।
হয় নেকি?
বগা সৰিয়হ আচাৰ, খাবাচোন মানে ঘৰতে বনাইছে আৰু বহুত মানে
বগা সৰিয়হৰ হেৰি খাইছোঁ মই এইটো খাইছোঁ ন' খাবলে বহুত ভাল লাগে। আচাৰৰ নিচিনা একদম। মাছৰ লগত মাছৰ লগতো বনাই ন' কিমান
অ', অ' মাছৰ লগতো বনাই হয়তো আকৌ বহুত ভাল লাগে তাত।
মই আজি মানে খানাটো মই বাহিৰত খালোঁ আজি।
আচ্ছা।
চিকেন চাওমিন, অ' চিকেন চাওমিন খেলোঁ এতিয়া ভাত চাত খাৱাবলৈ মন যোৱা নাই ৰাতি আলহী অহাৰ কথা আছিলে আমাৰ, পেহীৰ ল'ৰা ছোৱালী কেইটা আহিছে, বহুত দিনৰ মূৰত ঘৰলে।
আচ্ছা।
সিহঁতি আহিব বোলে, হাঁহ এটাকে যোগাৰ কৰিম বুলি কৈছিলে, এতিয়া আজি ঘৰতো খানা হ'ব আৰু লাহেকে।
আমাৰ পেহীহত অলপ দেৰি আগত আহিছিলে, গ'লগে।
আচ্ছা, পেহী কিমান দূৰ ঘৰ?
শিমলগুৰি অ' ইয়াৰপৰা বেছি দূৰ নহয়।
অ', অ'। আমাৰ বাৰু পেহীৰ ঘৰ অকণমান দূৰ আছে, সেইকাৰণে ইমান অহা যোৱাত নপৰে মানে। যেতিয়াই আহে আৰু মানে
ক'তনো এনে ঘৰটো?
ঘৰ তোমাৰ হেৰিয়ত তেজপুৰত।
তেজপুৰ?
উম।
তেজপুৰ কোনডখত?
তেজপুৰ তোমাৰ মিছন চাৰিআলিৰ ওচৰত।
আচ্ছা, এইটো মানে তোমাৰ এইফালে বাইপাছৰপৰা এইফালে তেজপুৰ সোমাই যায়, যোৱা ৰাস্তাৰপৰা যাব লাগে ন'?
উম, উম।
আচ্ছা।
মিছন চাৰিআলিৰপৰা তোমাৰ আ, খুব বেছি তিনি কিলোমিটাৰ হ'ব আৰু।
আচ্ছা, মাত্ৰ তিনি কিলোমিটাৰ।
হয়। সেইকাৰণে ইমান, বেছি যোৱা অহাত নহ পুৱাই যায় সেইকাৰণে এইবাৰ আহিলে আৰু খানা চানা হৈ যায় আৰু।
আচ্ছা তুমি-তুমি, যোৱা নে নোযোৱা?
মই গৈ থাকো মানে ইমানো বেছি যোৱা নোপাই বছৰত এবাৰ বা দুবাৰ যাও তেনেকে।
তেজপুৰত গোটেই ঠাইকেইটাই ঘুৰিছা চাগে যে হনুমান ঘাট, অ' নহয় গণেশ ঘাট তহতো অগ
গোটেই ঘূৰি আজৰি হ'লো আৰু এতিয়া নতুনকে এতিয়া মানে তেজপুৰৰ মিছন চাৰিআলিৰ পৰা যোনটো হস্পিতেলখন যে আছে
অ।
তাত মেডিকেলৰ ৰাস ফ্লাই অভাৰ বনাই আছিলে যে?
অ-অ-অ, বনাই আছে অ।
বহুত মেৰামতি কৰি আছে, বহুত বেয়া হৈ আছে কণ্ডিচন, এ-এতিয়া সেইফালে যোৱা নাই তেনেকে।
এ নহয় মানে তুমি এইটো গ'লা নাই এইটো তেজপুৰৰ যে এইটো পাৰ্কত যে কিবা ৰপ ৰ কিবা ৰপ কিবা লগাইছে যে?
অ', তালে যোৱা নাই এতিয়া মই নোযোৱা আজি এতিয়া চ চাৰি - পাঁচ ছয়মাহমান হ'ল আৰু মই ছয়মাহমানৰ আগত গৈছিলোঁ, তাৰপৰা যোৱা নাই।
এই বন্ধতে যাম বুলি ভবা নাই?
উম, যাব পাৰি যদি কিবা বন্ধতে এ স্কুল কি কলেজ খোলাৰ আগত যদি তুমিও যোৱা একেলগে ঘূৰি আহিম এই পেহী ঘৰত। ভাতটো খাই গুচি আহিব পাৰি।
অ', সেইটো পাৰি ন'।
উম, যদি সময় ওলাই তেনেহলে ট্ৰিপটো উলিয়াবা?
উম ট্ৰিপটো উলিয়ামগে অ অ।